হেল্ল', হেল্ল', অ', কি কৰিছে।
এয়া বহি আছো। তুমি কি কৰিছা? উম, খালো-খালো।
বাকী ঘৰত ভালেইনে?
উম, ভাল-ভাল।
আপোনাৰ লগত কথা এটা আলোচনা কৰিম বুলি আহিছিলো।
হয়। কোৱাচ
এই, আমাৰ যে যাতায়াত ব্যৱস্থাটো।
হয়।
ইয়াৰ কিছুমান মানে সুবিধা অসুবিধা দুয়োটাই দেখিবলে পাওঁ আমি।
হয়।
মানে কিছুমান সুবিধা আছে আৰু ইয়াৰ সুবিধাটো বহুত বেছিয়ে আছে কিন্তু ইয়াৰ অসুবিধাও বহুত আছে।
হয়।
বিষয়ে মানে আপোনালগত আলোচনা কৰিম আৰু ইয়াৰ সমাধান কিবা উলিয়াব পাৰো নেকি, সেই বিষয়ে আলোচনা কৰিম বুলি ভাবিছিলো।
হয়।
সুবিধাটো ধৰা ধৰ তুমি আজিকালি মানে কিবা বেমাৰ আজাৰ হলে পতককে তুমি যাব পাৰা হস্পিটেল বা হস্পিটেল
যাতায়ত মানে এটা অৰ্থনীতি গতি। সেইটো থাকে জানেই, ইয়াৰ পৰা মানে আমাৰ বহুত লাভো হয় আৰু কিছুমান লোকচানো হয়, এতিয়া আমাৰ ৰাস্তাবিলাক চৰকাৰে ইমান ধুনীয়াকৈ ৰাস্তাবিলাক বনাই দিছে। তাৰ ফলত এনেকুৱা মানে নতুন প্ৰজন্ম এনেকুৱাই ভণ্ডালিকে বাইক গাড়ী চলাই সিহঁতৰ মানে এক্সিডেণ্ট হোৱা দেখা পোৱা যায় মানে দুৰ্ঘটনাত পতিত হয়। কিছুমানে নিজৰ প্ৰাণো হেৰুৱাই পেলাই, এই ক্ষেত্ৰত মানে এটাই সুবিধা আছে যে আমাৰ চৰ চৰকাৰে মানে এটা এনেকুৱা এনেকুৱা ব্যবস্থা কৰিব লাগে যাতে আমাৰ ইয়াত পঞ্চাশ বা ষাঠিৰ ওপৰত কোনো বাইক বা গাড়ী কোনো বাইক যাব নোৱাৰে, সত্তৰ আশীৰ ওপৰত কোনো গাড়ী চলাব নোৱাৰে এনেকুৱা এটা সুবিধা কৰি দিব লাগে, বুলি মই ভাবো কাৰণ, যদি ল'ৰা ছোৱালী বিলাকে এনেকুৱা হয় আজিকালি বাইক বিলাক এনেকুৱা স্পীদত চলাই তাৰ ফলত মানে সিহতি কৰবাত খুন্দা খাই উওফৰি যোৱাও আমি দেখিবলৈ পোৱা পাওঁ। এই ক্ষেত্ৰত মানে চৰকাৰে এনেকুৱা এটা যন্ত্ৰ বহাব লাগে ৰাস্তা কাষত যাতে বোলে সতি ইমান স্পীডত গাড়ী বা বাইকখন চলাইছে তাৰ ওপৰত মানে চালান মানে চৰকাৰে চালান, এনেকে পইচা কাটিব লাগে কৰ কাটিব লাগে যাতে সিহঁতি আৰু সেই ভুলটো দ্বিতীয়বাৰ নকৰে।
হয়
এতিয়াতো কিমান ধুনীয়া ধুনীয়াকে আগতেতো আমাৰ গুৱাহাটীৰ পৰা ডিব্ৰুগড় পাবলৈ বিশ ঘন্টা বিশ বাইশ ঘন্টা মানে প্ৰয়োজন হৈছিল, কিন্তু আজিকালিতো বাৰ ঘন্টাত ততে এনেকে পোৱাৰ সুবিধা কৰি দিছে চৰকাৰে ৰাস্তাই ভাল হ'ল যে য'ত বিশ, বাইশ ঘন্টা লাগে তাত মানে পাবলৈ আজিকালি বাৰ ঘন্টা তেৰ ঘণ্টাই মানে সময়হে প্ৰয়োজন এইটো হোৱাৰ পৰা আমাৰ কিছুমান সুবিধা হৈছে। যদি আমাৰ কাৰোবাৰ বেমাৰ আজাৰ হয় আমাৰ এই ভাল এটা ৰাস্তাই নিলে মানে আমি সোনকালে পামগে আৰু আমাৰ বেমাৰটো সোনকালে সুস্থ হোৱাও আমি মানে উম, পৰিলক্ষিত হয়।
হয় আৰু ধৰা চাকৰিয়াল মানুহ খিনিও মানে সময়মতে গৈ পায়গৈ। কৰ্মস্থলিলৈ ৰাস্তাপথটো ভাল হোৱাৰ বাবে। আৰু এনেকুৱা দেখা যায়। মানে তুমি কোৱা ধৰণে ধৰা আজিকালি মানুহ যিমান সুবিধা সিমানে অসুবিধাও আছে। আজিকালি তুমি গাড়ী মটৰত যোৱাৰ লগে, লগে, প্ৰায় মানে গাড়ী বিলাক এক্সিডেন্ট হোৱা শুনিবলৈ পোৱা যায়। বহুত বেছি।
হয়, হয়, এ। এইটোও এটা সুবিধা হৈছে যে আমাৰ দলং বিলাকো নিৰ্মাণ কৰিছে, দল আগতেতো এনেকুৱা দলং দলঙৰ দলং মানে বেছি দেখি দেখিবলৈ পোৱা নাযায়। এনেকুৱা ভাল দলং। কিন্তু আজিকালি এনেকুৱা দলং বিলাক পৰিৱৰ্তন হৈছে। যেনে আমাৰ ডিব্ৰুগড়ৰ সিফালে এখন বগীবল দলং, দলংখনতো কিমান মানে এতিয়াতো কিমান পৰ্যটকে আহি সেই দলংখন চাইহি সেই পৰ্যটকক কাৰণেও সুবিধা হয়, আৰু ভূপেন হাজৰিক দলং তাৰ পিছত কলিয়াভোমোৰা সেইটো এনেকুৱা মানে দলং বিলাক বনোৱাৰ পৰা মানে আমাক সুবিধা হৈছে যে ব্ৰহ্ম আগতেতো গাড়ী চলাচল কৰিবলৈ পৰাই না গৈছিল। আগতে মানুহে মানে নাও বা ফেৰিৰেহে পাৰ হ'ব পাৰিছিল। কিন্তু আজি কালি সি ত্তা ঘাত হোৱাৰ পৰা দলং, চলং হোৱাৰ পৰা আমাৰ মানে ইখন মানে আমি এতিয়া আগতেতো মাজুলীলৈ খুব কমেই মানুহ গৈছে। ছিল কিন্তু আজিকালি এতিয়া দলং হোৱাৰ পৰা বহুতো ৰাস্তা, ঘাট ভাল হোৱাৰ পৰা বহুতো মানুহ মাজুলীলৈ যোৱা দেখা যায়। তাই
হয় তোমাৰ এতিয়া কাজিৰঙা শ্বিলঙলৈ ধৰা বহুত মানুহ আহি থাকে।
হয়, আমাৰতো এতিয়া গাও অঞ্চল বিলাকতো ৰাস্ত তটা ঘাট বহুত মানে ভাল উন্নতি কৰিছে চৰকাৰে। আগতেতো আমাৰ ৰাস্তা, ঘাট, ৰাস্তা, ঘাটেদি এখন গাড়ী, গাড়ী বাইক পাৰ হবলৈও ভয় কৰিছিল আজিকালি মানে কৃষকসকলে যদি কিবা ধান চান মানে কৰ'বাত দিবলৈ যাবলৈ হয় ট্ৰাক মাতিও দিব পাৰে ৰাস্তা ঘাত মানে এনে এনেকুৱাই ভাল হৈছে।
হয়, হয়। এতিয়া তোমাৰ ধৰা সেই জেগা বি বিলাকলৈ যেতিয়া পৰ্যটক আহে চাবলৈ তেতিয়া আমাৰ ধৰা ধ, লাভো হয়। হোটেল বিলাকৰ বিশেষকে লাভ হয়। ওচৰৰ দোকান পোহাৰ বিলাকও লাভ হয়।
হয়, হয়, আমাৰতো অকল বাছ গাড়ী কথা কথাই নকওঁ আমাৰ মানে ৰেলেৱাতো বহুত মানে চৰকাৰে বহুত সুবিধা কৰি দিছে। এতিয়া ওল ৰাজধানী এক্সপ্ৰেছ আকৌ হাম চফাৰ বুলি এখন এতিয়া ট্ৰেইন ওলাইছে। এনেকুৱা মানে আকৌ কিছুমান এখন কিবা বৃন্দা ভাৰ বিদ্যা ভাৰতী নে কিবা বুলি ব ভাৰত নে, কি'বা বুলি এ, ট্ৰেইন আহিছে এতিয়া হয়, হয়, এনে ট্ৰেইন বিলাকৰ পৰা আমাৰ এনেকুৱা এটা সুবিধা হয়। সেই ট্ৰেইন বিলাক যতে ত'তে নৰখাই আৰু সেই ট্ৰেইন বিলাক। গতিও দ্ৰুত গতিত মানে চলে। তাৰ ফলত আমি মানে এঠাইৰ পৰা ইঠাইলৈ বহুত সোনকালে পাবলৈ সক্ষম হওঁক।
হয়, হয়। কিন্তু সেইবোৰ হোৱাৰ ফলতো মানে উম, অসু অসুবিধাও আছে যথেষ্ট খিনি।
সেই ট্ৰেইন মানে ষ্টেচনৰ কাষ কাষৰীয়া অঞ্চল বিলাকৰ বেছি অসুবিধা হয়, কাৰণ সিহঁতৰ মানে জীৱ জন্তু পুহিবলৈ অকণমান অসুবিধা হয়, কাৰণ গৰু ছাগলী যে তিয়া এৰি দিব সেই গৰু ছাগলীৰ যদি তেনুৱালী তেনুৱালীৰ কাষৰ কাষে যদি তেনুৱালীত যদি উঠেগে সেই মানে তাত যদি দ্ৰুতগতি ট্ৰেইন এখন আহি যায় সিহঁতক মতিয়াই লৈ যায় তাৰ ফলত মান মানে বহুতৰে জীৱ জন্তু হেৰুৱা মানে দেখিবলৈ পোৱা যায়, এটা কাম চৰকাৰে এটা কাম কৰিব পাৰে সেই মানে ট্ৰেইনৰ যোনখিনি ট্ৰেইনৰ চিঞৰিৰ কাষৰ মাটিখিনি সেই মাটিখিনিত চৰকাৰে ওখকৈ অলপ ওখকৈ মানে এনেকুৱা নেট চেট জালি চালি ব্য্ৱস্থা কৰি দিব পাৰে যাতে মানুহ পাৰ হব পাৰে কিন্তু গৰু ছাগলী পাৰ হ'বলৈ মানে নোৱাৰে অকল নিৰ্দিষ্ট এটা ৰাস্তাইদিহে গৰু ছাগলী পাৰ হ'ব পৰাকৈ। কৰি দিব পাৰে চৰকাৰে।
ধৰা ৰে'ল লাইন বহোৱা বা ৰাস্তা বহল কৰাৰ ফলতো আমাৰ ধৰা বহুত বহুত খিনি বনাঞ্চল মানে ধ্বংস হৈছে সেইটোও আমাৰ কাৰণে বহুত ক্ষতি।
হয় হয় সেইটো এটাাতো আমাৰ বহুত ক্ষতি, হলেও আমাৰ আকৌ এইটো সুবিধা হৈছে যে আমাৰ ৰাস্তা ঘাট ভাল হোৱাৰ ফত আমাৰ ইঠাইৰ পৰা সিঠাইলৈ যাব পাৰিছো কিন্তু বনা অঞ্চল ধ্বংস কৰাৰ আগত এইটো ভাবিব লাগে যে আমি এইখিনি ধ্বংস কৰিছো কিন্তু বেলেগ এজেগাত আমি দহজোপা বা বিশজোপা গছ ৰোৱটো আমাৰ প্ৰয়োজনীয় বুলি মই ভাবো।
হয়, হয়।
এতিয়াতো ৰেল বাছ এইবিলাকতকৈও এতিয়াতো আমাৰ আকাশী আকাশী যান বিলাকো মানে পৰিবহন বিলাকো ভাল হৈছে।
হয়।
এতিয়া আমাৰ তেজপুৰতে এনেকুৱা এটা মানে তেজপুৰ গুৱাহাটী উ লক লক্ষ্মীমপুৰ এনেকুৱা জেগাবিলাকত মানে আকাশী পৰিবহনৰ ব্যৱস্থাটো আছে। ইয়াত মানে অতি কম খৰচটো অকমান বেছি হয় কিন্তু অতি কম সময়ৰ ভিতৰতে মানে আমি যদি এতিয়া আমি কবাত দেল্লিতে আছো দেল্লিৰ পৰাতো ইয়ালৈ আহিবলৈ বহুত সময়ৰ প্ৰয়োজন হয় যদি আমি আকাশী পৰিবহনেৰ যোগেদি আহো আমাৰ অতি কম সময়ৰ ভিত মানে আমি অসমত পাই যাওঁ হি।
হয়। এতিয়া তুমি চোৱা এতিয়াও কিন্তু গাঁৱলীয়া অঞ্চল কিছুমানত এতিয়াও পকি ৰাস্তা হোৱাই নাই। তুমি চাব পাৰা দুৰ্গম অঞ্চল যেনে, কাৰ্বি আলং তেনেকুৱা মানে কিছুমান গাঁও বিলাক মানে আমাৰ পকী ৰাস্তা এতিয়ালৈকে হোৱাই নাই।
চৰকাৰে তাত মানে সুবিধা কৰি দিছে, কিন্তু তাত থকা সেই পকী ৰাস্তা বন মানে যোনখিনি ঠিকাদাৰ, ঠিকাদাৰ খিনি হেই গাফিলতিত হে এই ৰাস্তা খিনি মানে এতিয়া উ, বনাবলৈ আৰম্ভ কৰা হোৱা নাই। পাৰে, কাৰণ সিহঁতে সেই টকাটো লৈ লয় আৰু সেই তাৰ ফলতো কিছুমান মানে এতিয়া নিজৰ যদি জেপটত ভৰাই থয় যদি চৰ চৰকাৰে দিয়া কামেই নকৰে সিহঁতেটো সেইটোতো চৰকাৰৰ দুখ নহয় চৰকাৰে অকল দিব হে পাৰিছে কিন্তু চাব চোৱাহি নাই। কিন্তু সেই থিকাদাৰ খিনিয়ে সেই টকা খিনি নিজৰ জেপত ভৰাই থৈ দিয়ে। তাৰ ফলতো এতিয়া কিছুমান মানে গাঁৱলীয়া অঞ্চলৰ ৰাস্তা ভাল হোৱাই নাই।
হয়। মানে তেনেক
আমাৰ কিছুমান মানে প্ৰাকৃতিক কাৰণতো ৰাস্তা ঘাট বেয়া হয় যেনে বানপানী আহিলে যদি বানে যদি ৰাস্তা ঘাট ভাঙি নিয়ে তাৰ ফলতো হয়, আমাৰ চৰকাৰে এটা কাম কৰিব পাৰে ৰাস্তাবিলাক অলপ ওখ - ওখ কৰি দি সেই মানে তাৰ পৰা তলত এনেকুৱা এনেকুৱা পুল বনাই দিব পাৰে যাতে সেই পানী খিনি পাৰ হৈ যাব পাৰে।
হয়।
আৰু যাতায়াতৰ ব্যৱস্থা ভাল হোৱাৰ ফলতো আমাৰ মানে অসুবিধা হয় কাৰণ এতিয়াতো, এ, ৰাস্তাত গাড়ী বাইকৰ তুমি পাৰ ইপাৰৰ পৰা সিপাৰ হবলৈ ভয়ে উ, মানে চিন্তা কৰিব লাগিব।
হয়।
টাইমত তুমি ৰাস্তাৰ কাষলৈ ওলাই যাব নোৱাৰা এনেকুৱাই গাড়ী বাইকৰ মানে অহাৰ স্পীড বেছি মানে চাইড ৰখি থাকিলেও এনেকুৱা লাগিব যেন খুনিয়াই লৈ যাব নেকি
হয়, হয়, মানে কি হয়, সেইখন সময়ত তোমাক প্ৰায় ড্ৰাইভাৰে অলপ খোৱা, খোৱা
অ', আৰু এনেকুৱা মানে, এনেকুৱা ব্যৱস্থা কৰিব লাগে যে কোনেও মদ - মদ্যপান কৰি আহি মানে - গাড়ী বাইক চলাব নোৱাৰা ব্যৱস্থা কৰিব লাগে।
হয়।
এতিয়াতো দুৰ্ঘটনাও বেছি হোৱা দেখিবলৈ পোৱা যায়।
হয় - হয় বহুত দেছি হয়।
তোমাৰ এটাৰ কাৰণে ভাল হয় কেঁচা সামগ্ৰীসমূহো মানে সোনকালে গৈ বিজয় য'ত পাব পাবগে লাগে সেই পাইগে, এতিয়া সুবিধা সেইটো এটা বেছিক -
হয় -হয়, কিন্তু, এইটো আমাৰ বানৰ সময় এনেকুৱা এটা এটা মানে পৰিস্থিতি হয় যে আমি ক'বালে যদি যাবলৈও বিচাৰোঁ গাড়ীটোতে, কিন্তু তাৰ তাৰমানে ভাড়াতটো বেছি লয়। এন, এইটো ব্যৱস্থা, এইটো হ'ব নালাগে যাতে আমাৰ যদি কিছুমান দৰিদ্ৰ পৰিয়ালৰ লোকৰ ওচৰত পইচা নাথাকিবও পাৰে কিন্তু এতিয়া ভাড়া বেছিকৈ দি সিহঁতি যাব নোৱাৰে সি মানে সেইখিনি নিয়ম মানে উঠাই দিব লাগে, যাতে সকল, আগতে যিটো ভাড়া লয় সেইটো ভাড়া লৈয়ে মানে সকলোকে সহায় কৰিব লাগে।
হয়। বিশেষকে বান অহা সময়কনত আমাৰ মানে দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে বহুত দিগদাৰ হয়, চব ফালৰ পৰাই তোমাৰ গাড়ীত বুলি, গাড়ী খোৱা- বোৱাৰ পৰা ধৰি লও সকলো ফালৰ পৰা বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়।
হয়- হয়, বাৰু কথা পাতি ভাল লাগিল
হয়।
এনেকুৱা ধৰণৰ কথাবিলাক আলোচনা কৰিম, আৰু আমি এনেকে ফোনৰ ইটো পাৰে সিটো পাৰে এইবিলাক আলোচনা না কৰি মানে, আমাৰ একো সমাধান উলিয়াব নোৱাৰোৱেই। আমি একগোট হৈ হে এইবিলাকৰ সমাধান উলিয়াব পাৰিম।
হয়।
বাৰু, হ'ব দিয়ক এতিয়া।
হ'ব।